হেল্ল',
কি কৰি আছিলা?
এয়া এ এফালে যাওঁ, ওলাইছোঁ তাকে।
অ' চাহ-তাহ খালা?
চাহ নাই আহি পেলাইহে খামহি। তোমালোকে খালা নেকি তোমালোকে খালা বোলো, অ'। অঁ মই এ আজৰি হৈ পেলাই বোলো বজা- বজাৰ কেইটামান আছে। কৰি আহোঁ গে। অঁ।
আহঁ। অকলে যাবা নে কোনোবা
নাই নাই লৰাটোক লৈ যাম লৰাটোক লৈ যাম।
অ'।
এই ভাটিবেলা টাইমত অকলে যাবলৈ ভাল নালাগে যে তাকে লৈ যাম লগত। অ' তাইক থৈ যাম।
আজি বহি দিছে নহয়?
নেহেৰু বালি ব পূজাৰ ফালে যাম। অ', বহি দিছে আজি।
চব্জি বজাৰ কৰিবা গৈ নেকি?
শাক চব্জি বজাৰ কৰিম, তাৰপিছত আকৌ সেই যে পকা ভীমকল ওলাই নহয়
আহঁ।
নেহেৰুবালি বজাৰত এইবিলাক বেল পকা ভীমকল সেয়া আনিম এতিয়া গৰমত- অ', এতিয়া গৰমত এই ভিন কলটো জুচ বনাই দিলে ল'ৰা ছোৱালী হালে খাই ভাল পায়
আকৌ হেৰি বেল আহজাতীয় খাদ্যবিলাক খাব লাগে বেল
খাব লাগে অঁ। সেইবিলাক খালে এতিয়া ধৰি লোৱা গৰমত গা বিলাকো ঠাণ্ডা পৰি থাকে
ময়ো গ'লে, লৈ আহোঁ কেতিয়াবা। ভীমকল আৰু ল'ৰাটোৱে বেয়া পায় ভীমকল। খাবলৈ বেলেগ কলহে, মাল ভোগ কল কিবাাকিবি এইবিলাক ভাল পায়। সেমুক অলপ গুটি আছে যে, সি বেয়া পায়। তাৰপিছত সেই কাটি পেলাই গুটিখিনি চেক কি জুচ বনাই দিলে, গাখীৰৰ লগত।
অ' আমাৰো তেনেকে খায়। তেনেকে দিলে খায় অ'। স তাত ভাল এই গাঁৱলীয়া মানুহে আনে যে সেয়া
অ'। অ' ৰহা ফুলকগুৰি চাইদৰ মাইকী মানুহে বেছ টি বোলো আনে যে।
অ', ভাল।
এ মোৰ পিঠা-চিঠা বনাব লগা আছে। তাৰমানে। তাকে কামখিনি কৰি আজৰি হৈ লৈছোঁ।
কি - কি বনাবা?
এই বৰপিঠা, কাণ নবনাও বাৰু আজি। লাডু, বৰপিঠা বনোৱা কথা তে বনালে বোলো বেয়া হৈ যাব নহয়।
অহ, গৰমটো বেছি, অহ
মিঠৈ লাডু, তাৰপিছত আকৌ তিলপিঠা।
অহ, এই আলু, আলহী-দুলহী আহিবই অহ।
ভাগে-ভাগে।
তোমালোকৰ ঢেঁকী আছে নেকি ঘৰতে? তোমালোকৰ ঘৰতে ঢেঁকী আছে, অ এই ঢেঁকীটো হ'লে চিন্তা নাই অ, অ'হ। অ
এ ঢেকী দে খুন্দিবলৈ অনা নহয় অ, খুন্দিলে আকো শুনোতে মই গ'লোঁ আমাৰ, মই কৈ আছিলো চাদৰ এখন দহি বাটি আছ দৈ নহয় কইনা খুৰীয়ে ঘৰত
অ
তাৰপিছত আকৌ, এই পৰিয়ালৰ এসোপা মান দা পৰিয়ালটো ডাঙৰ যে
অ, কেইবাজনীও লগ খাই কৰিবলৈ ভালো লাগে।
গোটেই কেইজনীয়ে সে চবেই কাম বন কৰি আজৰি হৈ কামগৈ আৰু তিলপিঠা বনোৱাই, তিলপিঠা বনাব। লাডু বনাই, লাডু বনাব সলনি কৰি কৰি বনাই থাকিম আও। মই মিঠৈ লাডু বনোৱা পাল পৰিছে মানে, পকা মিঠৈ মিঠৈ যে, সিহঁতে নাজানে মই বোলো খাবলৈ জান? নাজান আও বুলি কৈছে, আহক শিকিম বুলি কৈছে।
অহ অহ, অহ ভাল লাগে তেনেকে লগ পালে।
আকৌ দুজনীক নিমকি বনাবলৈ মানে হেৰি ৰভা দিছে যে এক্সট্ৰা।
অহ অহ সেই এক্সট্ৰা ৰভা তলতে বনাবা।
সেই নিমকি বনাব
অ
দুজনী মানে এই ভগাই লৈছো আৰু দুজনীয়ে তিলপিঠা, দুজনীয়ে মি ঠৈ লাডু, দুজনীয়ে নিমকি, আছে মানে সেই খুৰীহঁতো আছে সিহঁতেও সহায় কৰি দিব, গোটেই খোবা লগ-লাগি বনালে ভাল লাগে কিবা।
অ, ভাল লাগে, ভাল লাগে, অ, তেনেকে মিঠৈ লাৰু, নিমকিত ত মানুহ লাগিলে লগ লগত
অ, নিমকিত আৰু দুজনী আছে বেছিকে নিমকিত বেছি মানুহ লাগে যে। বেলি থকা, কাটি, অ এজনীয়ে বেলি দিব, কাটি দিব, দুজন-
অ অ এজনীয়ে ভাজিব, অহ
এই ঘৰত কিবা অনুষ্ঠান হ'লে বহুত কাম ওলাই গৈছে।
বহুত কাম ওলাই, উম
নিজৰ ঘৰতো কাম থাকেই, ডেইলি কৰিবলগীয়াখিনি, অ তাৰ মাজতে আকৌ এই অকণ দোকানলৈ-দোকানৰ ফালেও যাব লাগিব, কাপোৰৰ দোকানৰ ফালে।
অহ
কিবা সৰু-সুৰা বস্তু কেইটামান আনিবলৈ।
অ, তোমালোকৰ ওচৰত কাপোৰৰ দোকান আছে?
অ, সেইখনতে যাব লাগিব মানে, লাগতিয়াল সৰু সুৰা বস্তু কেইটামান আনিবলে।
অ, ওচৰতে থাকিলে ভাল।
অ, মই ক'ছোঁ মানে সিহঁতক মই পকা মিঠৈখিনিহে বনাম, বেলেগ কাম কৰিবলৈ নোৱাৰোঁ। বনাম আৰু বোলো যামগৈ সিহঁতে কৈছে নহ'ব আৰু বোলে চবেই এক একেলগে কই একেলগেহে যাম। সিহঁতকেইজনীও যাব মানে।
অ, সিহঁত কেইজনীও যাব, অ।
এ দুজনে যা
অ।
হ'ব আৰু অ সন্ধিয়া সময়ত যাম আও।
অ এই গৰমত সন্ধিয়াহে ভাল লাগে দিয়া।
অ, সন্ধিয়া ঠাণ্ডা-ঠাণ্ডা বতাহো লাগে যে।
অ ৰ'দটোও নাইকিয়া হয়।
গৈয়ও ভাল লাগে সেইখিনি সময়তহে আহোতে অকণ দেৰি হয় আৰু
অ
দোকানত যোৱা মানে
ওচতে যেতিয়া চিন্তা নাই অ
অ ওচৰতে টমটম এখন ঠিক কৰি থৈ দিছো খোজকাঢ়ি গলেও পায় খোজকাঢ়ি যাবলৈ এলাহ লাগিছে আৰু গৰমত
হয় অ মাইকী মানুহেতো চকু কেইটা তোমাৰ বস্তুতো চকুলে গৈয়ে থাকে
অহ বস্তু দেখিলে বিলু পালাও
অ।
এইটো চাওঁ সেইটো চাওঁ লাগি থাকে যিটো চাবলৈ গৈছিলোঁ সেইটো পাহৰিয়ে যোৱা যায়
অ এতিয়া কাম বন কৰি আজৰি হলা আও?
অ মোৰ ঘৰৰ কাম খিনি আজৰি হৈছে। কাপোৰ খিনি জাপিবলে আছে আও। কাপোৰ শুকোৱাও নাই কেইটামান বাহিৰতে মেলি থৈ দিছোঁ
অ।
সামৰি দিমাৰ সেইখিনি
অ মই এই লাহে লাহে ওলাম আৰু অ
আকৌ মুৰ্গী কেইটাকো চাউল কেইটামান দিছোঁ। আহিল আহিল এই আহি পেলাই বিয়া ঘৰত আছে তাৰ মনে নবহে এতিয়া ঘৰত
কি কবি আও
পেণ্ডেলৰ কাম কৰি আছে সি তাতে আছে
অ
আহিল আকৌ মুৰ্গী চৰি অ মুৰ্গীখিনিকো দানা পানী দিব লাগে সেইখিনিও দি কৰি আ ৰৈ ৰৈ আহোতে
অ।
তোমাৰ লগত কথাও পাতি আছো, দানা পানীও দি আছোঁ।
তোমালোকৰ পোৱালি কেইটা ডাঙৰ হৈছে
অ, ডাঙৰ হৈছে। এচাম ডাঙৰ হৈছে আও। আকৌ এচাম ওলাইছে।
ওম ওমহো
লাহে-লাহে হৈ থাকিব আ। সিহঁতক মানে ইমান আল পইছান ধৰিব নালাগে যে। সেইকাৰণে নিজে নিজে খাই থাকে।
তাৰমানে সময়ত কিবা এটা দিলেই হ'ল আৰু
অহ নিজুলে মানুহৰ পিছে পিছে ঘূৰি ফুৰে
অ গৈ পাই অ
এ দি কৈ থৈ দিছো দি বোলে, এতিয়া যাওঁ আহ ওলাই মেলি একেবাৰে মানে ওলাই যাওঁ আৰু।
অ'।
সিহঁতক কৈ থৈ দিছো ওলাই আহিবলৈ একেবাৰে তিলপিঠা
অ'।
নাযায়। সিহঁত দে লাগিব যে পিঠা বনোৱা। সিহঁতক সেইকাৰণে তিলপিঠাৰ দায়িত্ব দিছোঁ আও।
অহ তিল পিঠা বুলিলে বৰ ভাল লাগে দিয়য়া তিল পিঠাটো খাই ভাল লাগে ন'?
অহ, গৰমে -গৰমে খাই ভাল লাগে।
ভাল লাগে অ
এ টেষ্ট টো বেলেগ হয় ঠাণ্ডা হলে
অ', অ'। আমাৰ আকৌ এয়া পিঠা বনাব নোৱাৰি যে আমাৰ ঘৰত। চুলা পাতিব নোৱাৰি এতিয়া।
এইটো কিমান?
অ'।
কিছুমানে তিল নাখায় যে বেমাৰৰ কাৰণে। কিছুমানে এই আজি বনাম, সেইদিনাখন শেষেই হ'বচোন।
অ' এ আলহী-দুলহী আহিবহে আও।
অ' চাহৰ লগত পিঠা-লাডু কিবা দিলে, ভাল লাগে হয়।
ভাল লাগে অ'। উম, আজিকালি ঘৰত বনোৱা বস্তু ঘৰত বনোৱা বস্তু মানুহে এনেও ভালে পায়।
অহ, টাউনত দোকানে এখন আছে দেখিছ ঠাইখিনিৰ নামটোহে মই নাজানোঁ। গোটে যি লাগে তুমি অৰ্ডাৰ দিব পাৰা অহ,।
আৰু আজিকালি গোট বিলাকেও বনাই -বনাই দিয়ে উম।
অকল পিঠা, পনা সান্দৰ, কৰাই গুই, আজিকালি ল'ৰা-ছোৱালীয়ে নাম নাজানে, হয়নে? ভজা পিঠাগুৰি, অ'। কৰাই গুৰি কোমল চাউল অহ কোমল চাউল চিৰা। কালি টাউনলৈ যাওঁতে দোকান খনৰ পৰা হেৰি এইখন ইষ্টাইল বজাৰ যে তাৰ পিছত আগতে আমি স্কুলত গৈ থাকিলে দোকান খন যাও তুমি যে চাবোন আনা, গেলামালৰ দোকানখন ডাঙৰ কৰিলে, ইষ্টেনডাৰ কৰি পেলালে যে। সেইখনত সোমাইছোঁ ঐ এদিন
অ'।
লাবাচোন, এয়া কৰিলা নহয়?
অ' ভাল কৰিলে, অ' দেখিছোঁ।
ভাগে -ভাগে এইখিনি বোলে ৰস অহ নাই। তুমি নিজে সোমাই গ'লেই হ'ল আৰু। আদিত্যৰ নিচিনা আদিত্যতকৈ ভাল হে।
মুকলিমই ইয়াৰ আদিততকে।
মুকলিময়আচাচিকিং টো মুকলিময়াই বস্তুখিনি সজাইছে ধুনীয়াকৈ তোমাক যদি বুট আধা কেজি নাই এপোৱা লাগে তুমি এপোৱা পেকেটটোৱে ল'ব ধপাৰিবা -
অহ, তাৰমানে চব ভাগে - ভাগে
অহ, বগা মাটিমাহ লাগে বগা মাটিমাহ এপোৱা লোৱা যদি এপোৱা ল'বা। এপোৱা পেকেট বনাই থৈ দিছে। আধা কেজি ল'লে আধা কেজি পেকেট তেনেকুৱা মানে চব বস্তু ৰহৰ দালি তৰালি বুট, মগু, চিৰা চব ভাগে - ভাগে থৈ দিছে। আদিত্যত আকৌ কৈ থাকিব লাগে সেইখিনি বস্তু। মিঠাতেল অঁ মিঠাতেল বোলে মই দুই লিটাৰ লও। দুই লিটাৰ আনিবা। কালি দোকানখনত সোমাই ভাল লাগিলে মই বোলো অ এইখন দোকানত আগতে যা নবি লগত আহো, হেৰি হয় এই কি ধুনীয়াকে সজাই কৰি থৈ দি বস্তু খুব হেৰি কৰি ল'ব লাগে।
অঁ' এই দোকানখনত ডিচকাউণ্ট দিয়ে নে?
হেৰি পেকেটৰ বস্তু ডিচকাউণ্ট দিয়ে। আদিত্যত যেনেকে হেৰি দিয়ে
অ'।
এই পে হেৰি বস্তু পেকেটৰ বস্তুবিলাকত। সিহঁতে নিজে যোনবিলাক পেকেটিং‌ সেইবিলাকত নিদিয়ে যেনে বিস্কুট, মিঠাতেল
অ' অ'। অ' তে যাব লাগিব শেষলে উম, তেনেকোৱাই।
অ' আমি এদিন স্কুল গ'লে‌ যাম দিয়া একেলগে। কিবা কিবি সৰু সুৰা বস্তু লৈ পেলাই তুমি কাজু যদি লোৱা তুমি কাজু সৰ যিমান লাগে এতিয়া আদি তত গ'লে কেতিয়াবা এশ গ্ৰাম দুশ গ্ৰাম থাকে, মোক বোলে পঞ্চাছ গ্ৰামহে লাগে। তুমি পঞ্চাছ গ্ৰাম পেকেতটোৱে ল'ব পাৰা। অ' তেনেকুৱা আছে। খিচমিচ খোজ বিচাৰি থাকিব নালাগে অ এজে মানুহ এজন আছে মানুহজনে ধুনীয়াকে ভাগ ভাগকে বস্তু সজাই গৈয়ে থাক
অ' তাৰমানে ললেই হ'ল আও অ'।